হয়।
শুনি শুনিছ।
অ
হা
এতিয়া শু নাই বোলো?
শুনি আছো শুনি আছো।
ভালকে শুনছ ন।
কি কৰি আছো শুনি আছো শুনি আছো।
শুই আছো।
ন
এতিয়া ৰজাবাৰ বিয়াখন কেতিয়া খাব ল পাম বাৰু খালো খালো খালো।
ৰববাই বিয়াখন। এতিয়া তই পাতি দে তেতিয়া পাৰিম আৰু মই খাবলৈ
মই নাপালো ইমান সোনকালে।
তই লোৱা ৰজা লৈয়োৱো
এ মই নাপালো ইমান সোনকালে ছত।
ন ৰজা পাইব কৈছো লাইফ চট একদম পুৰা এ জীৱন একদম পুৰা ধনয় হৈ যাবতো
উম উু উম উুম উম উু। মই ইমান ধন্য হবৰ ইমান পুণ্য কাম নকৰোঁ মই।
ইমান পুণ্য নকোৱা ইমান পুণ্য নালাগে নি।
উম উম নালাগে নালাগে
সেইটো বেয়া কথা আকৌ। যাওতেতো লগতে যাম এনো তাকে। জামেই জামেই কি কৰিম বুলি ভাবিছ। তইহে জানবি।
উম আজি যাওঁ বুলি কৈছিলে নহয়।
হ
কবালে য়াওগে বোলে
তাৰ পিছত
তাৰপৰা মোক চতা বজাত মাতিলে।
তাৰপিছত
তাৰ পৰা মই যাবলৈ ললো-
আহ
মই এনেই আহ যাবলৈ ললো তাপা। নালাগে নালাগে বোলে ফোনটো কাটি থৈ দিলে।
ভালেই হ'ল।
উম
কোনোবাই দিনা ঘুচি আহি য়াবি
তাকেহে মোৰ সেইটোৱে হে ভয় লাগে।
বেছি ইমানো লাগি নাযাবি আৰু গম পাৱে নহয় আগত কি হৈ থৈছিলে?
তইতো জান নহয়।
সেতো এ
উম
কেলে ইমানকে ৰেত তাৰ যিটো ঘৰ সেইটোৱে ইমান মাত
মাথা মাৰি লাভ নাই এই বিলাকত- মানে এতিয়া হয়তো হয় আৰু নহয়তো নহয় আৰু। শুনিছ নাই। শুনিছনে?